হেল্ল' অ অ শুনিছো। এ মই এফালে আহিলো।
অ ক'ত গলা কৈছিলা বা।
এই মামাহঁতৰ ঘৰলৈ আহিলো।
কিবা কামত গৈছিলা
এ এনেই অলপ বন্ধ যে বাই অ উম
হেৰি বাকী ম মই এই ঘৰলৈকে গৈ আছো এইফালে ওলাই আহিছিলো
আহ কলৈ গৈছিলা নো
মই দোকান ফালে ওলাই গৈছিলো বস্তু কেইটামান আনিবলগীয়া আছিলে
অ মই এই মামা ঘলে আহিলো দুদিন হ'ল থকাকে থকাকে অ কেইদিনমান এই ঘৰ বন্ধ পালে যে গুচি আহিলো
ভালে কৰিলা দিয়া গৰম বন্ধই পালন কৰিব লাগে ন।
মামাহতৰ ঘৰলে অহা মানে ফলটোৱে বেলেগ থাকে ন। চাঞ্চ পালে গুচি আহো
তাকে তাকে সেই আগতে যেতিয়া স্কুল টাইমত সেই গৰম বন্ধ দিলে মামাহঁতৰ ঘৰলৈ যাম বুলি যিটো ফুৰ্তি আছিলে
সেইটোৱে
কিন্তু এটা কথা এতিয়া কিন্তু সেই ম মামাহতৰ ঘত যোৱা ফিল্ডতো অলপ হলেও কৰ'বাত নহয় কৰ'বাত হেৰাই গৈছে কিন্তু দেই
অ হয় হয় দেই নাই নাই হ ন আগ নিছিনাকে
মানে সেই যে মামাহঁত হলে যে মাহঁতক যে একদম থাকিবলৈ ঘৰত ঠাহনি নিদো বৌলা না বলানা যাওঁ
উম
মানে সেই ঘৰ ধৰ যাওগে এনেকুৱা এইটো ফিল নাই মানে
নাই নাই আজিকালি নাই
কি কবা আৰু চব পৰিৱৰ্তন হৈছে ন
তাৰ পিছত সেই হেৰি তোমালোকৰ মামা ঘৰ ক'ত আছিলে অ আচ্ছা
মানে আমাৰ কি হয় দূৰ যোৱা হয় দেই মানে কি হয় কিবা বিয়া বাৰু পাতিলেহে যোৱা হয় এই আমাৰ দূৰ যে পতককে যাওঁ বুলি কলে আকৌ মিলাব নোৱাৰা নিচিনা হয়
অ অ দূৰ হলে মানে অকমান দিগদাৰ হয় মানে মিলাব বলে টাইমটো
তাকে আকৌ গ'লেতো ধৰা থকাকে যাব লাগিব ন গুচি আহো বুলিতো আহিব নোৱাৰো পতককে
অ অ তাকে তাকে
সেইকাৰণে মানে কি হয় কাৰোবাৰ বিয়া পাতিলে মানে এনেকে মিলাই মেলি যোৱা হয় আৰু
উম অ হেৰি তাকেহে আমাৰ সেই ওচৰত বুলি অকমান আহি থকা হয়
অ আমাৰ দূৰ হয় যে তাকে যোৱা নহয় আৰু বছৰত ধৰা এদিন আৰু মই তেনেকে যোৱা বছৰ গৈছিলো। যোৱা বছৰ সে গৈছো আৰু এইবছৰ নাই আৰু। বছৰ ক'ৰ আৰু যোৱা হ'ব আকৌ কাৰোবাৰ বিয়া বাৰু পাতিলেহে যোৱা হ'ব আৰু।
উম।
বাকী। এই বোলো ফোন এটা কৰো কৰো বুলি ভাবি থাকো তোমাক থাকি যায় আজি সেইকাৰণে কলো তুমিতটো নকৰা। ৰা চোনচোন।
ফোন মানে মই এইফালে আছোহি যে, অকমান টাইম পাইছো, ঘৰত থাকিলে। কাম কৰি থকা হয়। সেই বিজি থকা হয়, দিনৰ দিনতো, এই। হো-হো
ফোনটা কৰিব পাৰা বোলো? হেল্ল' ফোনটো। কৰিব পাৰা কৈছো, ফোনটো বোলো কৰিব পাৰিছা এ। কৰিব পাৰা
ভাতটো লাগিলে কিছে অ, শুনিছো কোৱা?
অ, বোলো ফোনটো বোলো কৰো বুলি ভাবিলে
তোমাৰ নেটৱৰ্কটো, অকন প্ৰব্লেম দিছে নেকি? বাই গুচি আহা ওলাই দি।
মোৰ নেটৱৰ্কটো ঢেৰ, ঠিকে আছে ৰ'বা, গৈছো ৰ'বা। হেল্ল' শুনিছা? হেল্ল'-।
হেল্ল' অ, শুনিছোঁ। হেল্ল'।
অ, আহি এতিয়া ঠাণ্ডা পানী অকণ খাই দি শান্তি পাইছো দেই, ইমান গৰম।
তাকে।
গৰম কেনেকুৱা পাইছা?
গৰম বহুত, হেৰি তোমাৰ ইয়াত সেই গছ তলত দিনত। দুপৰীয়া টাইমত ভাতকেইটা খাই আৰু ভাত খোৱাৰ আগত, অকণমান বাহ তলবোৰ আছে যে বৰশী দিওঁ। অকমান ফ্ৰেচ-ফ্ৰেচ বতাহবোৰ পাওঁ, ভাল লাগে দেই, আমাৰ সেইফালে গছ এনেকে। আছে যদিও মানে, তোমাৰ এইফালে মানে আগফালে পুৰা। তোমাৰ হেৰি হয় যে, আহ, বাহ গছবোৰ আছে যে। বাহ গছৰ হেৰিয়ত, ধুনীয়া বতাহ মাৰি থাকে।
তাকে কিন্তু আজিকালি কি হয় ভিতৰত যিমানে তুমি ফেন নলগোৱা, যিমান ভাল কোৱালিটিৰ ফেন নলব। সেই বতাহটো, ঠাণ্ডা বতাহটো ফেনৰ পৰা নাপায়। কিবা গৰম-গৰম হাৱাটো আহে ন? কিন্তু সেই বাহিৰৰ যি জাক বতাহ মাৰে নহয়, সেই বতাহজাকে ঠাণ্ডা কৰি দিয়ে গোটেই গাটো।
অ সঁচাকে, ঠাণ্ডা লাগিব।
বাকী এতিয়া গৰম বন্ধ বুলি ক'লে, সেই স্কুলৰ সময়খিনিলেহে মনত পৰে। কোনোবা, সেই যোনদিনাখন গৰম বন্ধ দিব আৰু।
হয় দিপক, এতিয়া মামাহঁতৰ ঘৰলৈ যাম।
মা অ, মামাহঁতৰ। তাকে মানে, একদম ৰুটিনখন চেঞ্জ হৈ যায় নহয় একদম। কিতাপ মেলা নহয়, মানে এনেকুৱা ধৰণৰ হয়, এই গৰমৰ বন্ধত মানে। কিতাপৰ পৰা ইমানে দূৰত থকা হয়-নহয়, আকৌ যেতিয়া স্কুল খোলে, তেতিয়া মানে সেই।
অ, মন, অ, মন নাযায়, মনটো আঁতৰি যায়।
নাযায়, হাতখনো পতক। তাকে নাহে মানে, এমাহ দিন কিতাপৰ ওচৰলৈ নাযাওঁ খেলি-ধূলা, ইফালে-সিফালে।
উম। সময় নাই আমাৰ আৰু, গৰম বন্ধ।
গৰমৰ বন্ধ কি? তেতিয়া গৰমতো গাত নালাগে আকৌ দেই।
নালাগে-নালাগে, যিমান ৰ'দত খেলি থাকিলেও নালাগে।
তেতিয়া গৰম কি চিনিয়ে নাপাওঁ, বাহিৰতেই দিনতো মা হঁতে তেতিয়া একদম গালি পাৰি-পাৰি, ভিতৰলৈ আনে, ভিতৰলৈ আৰু ইমান ৰ'দত বাহিৰত খেলিব নালাগে।
অহ-অহ
কথাটো বৰ মনত আছেনে? এই যে স্কুলৰ পৰা আহি যে, এ ঘৰত যে মায়ে কয় ভাতকেইটা খাই অকণমান সু তুলবিতে নহলে ৰাতি সেই পঢ়া সময় টোপনি ধৰিব। তেতিয়া মাক মানে একদম বিন্দাজ কওঁ আৰু যে নাই টোপনি নধৰে মোৰ। তেতিয়া খেলিবলৈ দিয়া ৰাতি মোৰ টোপনি নধৰে যেতিয়া ৰা হ'ল কিতাপখন মেলিলো টোপনি একদম ঢলকৈছে থাক হ দেই তেতিয়া মানে সেই তাৰ। তেতিয়া মানে ‍মা লৈ মনত প কি অ মায়ে ঠিকেই কৰিছে অকণমান শুলো হেঁতেন
উম শুই লোৱা হলে ৰাতি টোপনি ধৰে সোনকালে শুই থাকো
মোক মাইে কিন্তু কেতিয়াবাহে শুবলৈ দিয়ে পৰাপক্ষত মোক শুবলৈ নিদিয়ে। দিয়ে নাই পঢ়িব লাগিব দিনতো শুবলৈ গৈছিলো নহয় নুশুলি।
উম।
এতিয়া পঢ়াৰ সময়ত টোপনিয়াই থাকিলে নহব পঢ়।
আমাৰ একে কিমান যে মাৰ খালো টোপনি টোপানিটো পৰা।
উম মই কিন্তু সঁচা কথা ক'ব গ'লে ইমান মাৰ খোৱা নাই দেই। কি মাৰ মানে সেই চকুৰ চাৱনি কথাকেইটাই মোক মানে মোৰ কাৰণে বহুত
উম মই গোটেই ঘৰ ঘূৰো খেদিবলৈ ম পঢ়াত লৈ কেনেকুৱা মাৰ খাইছো।
তাকে আৰু বাকী হেৰি অলপ ফুৰিবলৈ আহিবলৈ নোযোৱা নাই।
ফুৰিবলৈ যাব লাগিছিলে। ফুৰিবলৈ যাব লাগিছিলে কিন্তু এতিয়া ইয়াৰ পৰা গৈ লওঁ ঘৰলৈ তাৰপিছত ডিচকাছ কৰিম দিয়া তোমাৰ লগত
অ প্লেন এটা বনোৱা আকৌ হেৰি ওলাই যাম তোমাৰ এনেকে অফ নাথাকে মোৰো। ধৰা বেলেগ বেলেগ কামত ব্যস্ত থকাৰ নিচিনা হয়।
অ ওলাই গ'লে অলপ মনতটো ভাল লাগিব।
উম উম এদিনে যাম আৰু গোটেই বছৰ।
উম উম এটা উ স্মৃতি হিচাপে।
উম গ'লে হেৰি পানীৰ জেগা ফালে যাম দেই।
অ অ অৰুণাচল চাইডে যাব পাৰি।
অ সেইফালে যাম দিয়া সেইফালে বৰ ধুনীয়া জেগা।
ৰিজৰ্ট দুখন আছে নহয় নাম শুনিছা। অ ছেভেন কেম ৰিজৰ্ট আৰু এখন কি আছিলে?
এই তুংতাও বুলি এখন আছে টক্সিকা বুলি এখন আছে।
অ
সেনেকে আৰু হেৰি
কিন্তুফ সেইফালে এইবাৰ বানপানী হৈছিলে বুলি ফোন মানে মোবাইলত পাই আছো।
অ এই ছেভেন কেম ৰিজৰ্ট খন যে পানী হওঁতে গোটেই উটোৱা নি নহয় একদম চিনে নাছিলে মই যেতিয়া গৈছিলো সেই পানী হোৱাৰ আগতে গৈছিলো। পানী নহোতে মানে চেভেন কেম ধুনিয়া আছিলে এতিয়া মানে। অ মই তাতে গৈছিলো মই সেইখনত তিনিবাৰ নে দুবাৰ মান গৈছো। হেৰি বেলেগ কেইখনত যোৱা নাই কিন্তু মই ফটোত দেখিছো ইমান হেৰি নহয় নেকি ছেভেন কে এমহৰ অকণমান বহল আহল মুকলি। কি ঠাণ্ডা ঠাণ্ডা পানী বৈছে নে। না পাৰি পাৰি বিন্দাছ কিন্তু হেৰি হয় আৰু তুমি সেই খোৱা বোৱাবিলাক ৰাস্তাৰে ক'ৰবাত লৈ যাব লাগিব তাত খাম বুলি ক'লে বৰ দাম মানে ৰাস্তাতে ক'ৰবাত পেক কৰাই নিলে মানে নিজৰ সুবিধ-
ভাল আৰু অ অ কাৰণ ন শ হক চব ত একে নহয় ন কিছুমানৰ
অ বাজেট মিলে খাব আমাৰ ধৰা বাজেটটো কম থাকিলে তাত খাই দিব নোৱাৰিম। অ খানাবোৰ মানে সেইফালে আমাৰ মুখত নালাগে ন আমাৰ ভাত খাই থকা ভ ভতুৱা মানুহ নহয় জানো আমি। যেতিয়া হলো ভাত টোকে বিচাৰো সেইকাৰণে ধৰা সেই তাত ভাত। কাম বুলি কলেও ইমান মুখত নালাগিব নেকি ময়ো কোৱাহে শুনিছোঁ দেই নিজে
অ হয় হয় অ। তোমালোকে কি নিছিলা?
কি কলা?
তোমালোকে কি নিছিলা?
মই যে আমি নাই নাই আমি যেতিয়া গৈছিলোঁ তিত- তেতিয়া মানে ধৰা আমি তাতে পাম বুলি গৈছিলোঁ প্ৰথমবাৰ যাওঁতে কিন্তু ধৰা আমি তাত নাপালোঁ কাৰণে আকৌ ঘূৰি আহি পিনে সেই অৰুণাচল যোনটো বৰ্ডাৰ। থাকে ন বৰ্ডাৰৰ ওচৰতে মানে ধৰা এখন। অসমীয়া মানুহৰ হোটেল আছে হোটেল মানে ধৰা ভাত ভাত। উম ভাবাও ঠিক নহয় ধৰা ৰেষ্টুৰেণ্ট টাইপে কিন্তু মানে ভাতৰ ঠালি পোৱা যায়।
অহ।
তাতে আহি খালোঁ আৰু।
অ অ তাকে ভাত কেইটামান খাবলৈ যিমান যি খালো ভাত কেইটা খোৱা সমান মানে নোৱাৰোঁ নহয় মানে দুপৰীয়াৰ আমি ভাত খাই থকা তিনি টাইম ভাত খাই থকা। আৰু ক'বালৈ গ'লেও ভাত কেইটা খাবলৈ পালে মানে পেটটো মানে ভৰা যেন লাগে আৰু।
মানে কি হয় ইমান দূৰ বাট গাড়ীত যোৱা। গাড়ীত ধৰক মইতো টেবলেট খাই যাওঁ‌ দে, মই গাড়ীত একদম যাব নোৱাৰোঁ গাঁৱৰ গা গা - হেৰি গাড়ীৰ মানে কি হয়? ভিতৰৰ যোনটো গেছ সেই গেছটো যদি মই অলপ পাই যাওঁ ন, তেতিয়া মানে সেই গোটেই চাফাৰটো বেয়া হৈ যায়। অ।
উম ভাল নালাগে ন সেনেকে চবে ফুৰ্ত- ফুৰ্তি কৰি থাকিব লগত গৈ তুমি যদি এনেকে বহি থাকা।
সেইকাৰণে মই পৰাপক্ষত টেবলেট খাই যাওঁ। আৰু মানে ধৰা মই‌ যদি যাওঁ ৰাস্ত- ৰাস্তাৰ মাজতে পুৰি চব্জি কিছুমান পুৰি চব্জি খাই দিয়ে ৰাতিপু- টোপাই টোপাই দুপৰীয়া হওঁক খাই দিয়ে ন, মই একদম খাব নোৱাৰো গেছ হ'য় যাব বমি বমি লাগে।
অ অ।
সেইটোৱে আৰু। হ'ব নহলে দিয়া মোৰ ফোন এটা আহি আছে, দিয়া পিছত নহলে কেতিয়াবা ফোন কৰি কথা পাতিম হা।
অ অ ঠিক আছে তুমি কৰিবা নহলে মই হ'লেও সময় পালে কৰিম গৈ লওঁ ঘৰলে পেনীটী। প্লেনিং এটা বনাব লাগিব।
অ তাকে তুমি মামাহঁতৰ ঘৰ পৰা আহি লোৱা আহি- আহি মোক ফোন এটা কৰিবা, তেতিয়া নহ'লে বাজেট চাজেটৰ কথা আছে ন।
উম অকে অকে ঠিক আছে।
বাৰু বাৰু দিয়া বাই অ'কে থেংক ইউ। হু।
দহৰ।